শুনা পাইছা? হয় ভালনে তোমাৰ।
অ পাইছোঁ। উম ভালে আছো, তোমাৰ ভাল?
আছো আছো ভালে আছো। কি কৰিছা?
অ মই ভাত পানী খাই অকমান মানে মানে এনেই সামাজিক মাধ্যমত অকমান মানে মোবাইলটো চাই আছিলো আৰু।
বাৰু।
নাই।
তাকে মইয়ো তোমাৰ এই মানে ভাত পানী খাই উঠি অলপমান ধৰা এই মোক পৰিয়ালৰ মানুহৰ লগতে অলপমান বহি পাননে বহি পিনে অলপ সময় কটাই আছিলো তাক ভাবিলো তোমাৰ লগত অলপমান কথা পাতো বুলি। মানে আজিকালি সময়ত মানে ধৰা আমাৰ যিখিনি আমি মানুহবোৰে কব ক'ব গ'লে অ মানে অ বেলেগৰ কথা বাদ দিয়া মই নিজৰ কথাটো কওঁ যে, মই নিজৰ মানে পৰিয়ালটোক সময় দিব নোৱাৰো। বা সময় সময় মানে নাথাকে বুলিয়ে ক'ব পাৰি হাতত মানে যিহেতু মানে আজিকালি দিনবোৰ আমাৰ সকলোৰে বাবে ইমান ব্যস্ততাৰ দিন হৈ থাকে মানে গোটেই দিনটো ব্যস্ত থাকোতে মানে অতিবাহিত হৈ যায়। সেইকাৰণে ভাবিলো আৰু যে অলপমান মানে নিজৰ পৰিয়ালটোকো সময় দিয়াতটো দৰকাৰী নে কি কোৱা?
একেবাৰে ঠিক কথা কৈছা। আমি মানে আমি ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সদায়তো ব্যস্তই থাকো দিয়াচোন আমি জন্মৰ পৰা একেবাৰে হয়তো মৰাৰ আগমহূৰ্তলৈ ব্যস্তই থাকিম কিন্তু তাৰ মাজতে আমি সময় উলিয়াই মানে আমাৰ মানে পৰিয়ালবৰ্গৰ লগত হওক বা বন্ধু বৰ্গৰ লগত হওক অকমান মানে আমি সময় অতিবাহিত কৰিব লাগে বা আমি ভাল পোৱা কাম কিছু কৰিব লাগে যিয়ে আমাক ধৰা মনত মানে শান্তি দিয়ে বা আমাক মনটো ভাল লগাই হয় নে নহয়?
হয় একেবাৰে সঁচা কথা কাৰণ চোৱা আজিকালি সময়ত মানে কোনেও মানে কাকো সময় নিদিয়ে বা
উম।
সময় দিলেও ধৰা যিখিনি সময় তেওঁলোকে একেলগে বহে বা একেলগে খাই লয় তেতিয়া মানে তেওঁলোকে কেৱল নিজৰ মোবাইল টোৰ লগতে ব্যস্ ত হৈ থাকে নামতে দেখাত পাই যে একেলগে বহি আছে বা একেলগে খাই আছে কিন্তু তেওঁলোকে ইজনে সিজনৰ মাজত মানে ধৰা কথা বতৰা নাপাতে বা এ হাতত ফোনটো লৈ পিনে নিজে নিজৰ লগতে ব্যস্ত হৈ থাকে ত' সেইটো টো মানে নকয় যে পৰিয়ালৰ মানুহৰ লগত তুমি ধৰা এ সময় কটাই আছা নহয় নে
উম উম উম তাকেই সেইটোয়েইটো মানে আজিকালি এনেকুৱা হয় কিছুমান ঘৰত মই দেখিছো তেওঁলোকে মানে ভাত খোৱা সময়খিনিতো মানে তেওঁলোক মানে একলগ নহয় সকলোৱে নিজৰ নিজৰ কোঠাত ল'ৰা ছোৱালী সোমাই থাকিব মাক বাপেক সোমাই থাকিব ভাত খাবলৈ মাকে মাতে সময়ত সকলোকে ডাইনিঙত দিয়ে কিন্তু ল'ৰা ছোৱালীয়ে ধৰা ইফালে ব্যস্ত থাকিব ভিডিঅ' গেম খেলি থাকিব কিবা কৰি থাকিব কাম কৰি থাকিব তাতে তেওঁলোকে সময়ত আহি অকলশৰীয়াকে অকণ ভাত খাই গুচি যাব আকৌ ৰুমত সোমাই গ'ল গতিকে মানে ঘৰত নামতহে মানে কিছুমান টা ঘৰতে একেলগে আছো বুলি কৈ কিন্তুত মানে সকলোৱে নিজৰ কোঠাত মানে সোমাই ব্যস্ত হৈ থাকে কোনে কেতিয়া কত ওলাই যায় কি কামত মানে কোনৌও গম নাপায় সেনেকুৱা মানে মই দেখিছো বহু কেইটা মানে পৰিয়ালৰে তেনেকুৱা মানে কথা গতিকে সময় মানে তেওঁলোকে দিবই। নোৱাৰে নে তেওঁলোকে নিদো বুলি নিদিয়ে কি মানে গম নাপাওঁ আৰু।
হয় হয় একেবাৰে সঁচা কথা দে। কিন্তু মই ভাবো যে মানে ধৰা দিনটো তুমি কিমানে ব্যস্ত নাথাকা কিয় ৰাতি ধৰা অলপমান সময় ধৰা ভাত খোৱা খোৱাৰ সময়খিনিতে তুমি নিজৰ পৰিয়ালৰ লগত অলপ কটাবলৈ চেষ্টা কৰিব লাগে কাৰণ তেতিয়া কি হয় যে পৰিয়ালৰ মানুহখিনিক মাজত ধৰা কাৰ লগত কি হৈ আছে বা কাৰ দি দিনটো কাৰ হয় হয় দিন টো ধৰা কাৰ কেনেকৈ গ'ল কিছুমান এনেকুৱা নহয় যে সকলোৰে দিনবোৰ ভালেই যাব ন কেতিয়াবা কাৰবা কাৰোবাৰ দিন ভাল হয় কেতিয়াবা বেয়া হয়। ত' মানে সেই সকলোবোৰ কথা ধৰা আলোচনা কৰিব পাৰি বা কিবা সমস্যা থাকিলে সেই সমস্যাবোৰৰ সমাধান মানে একেলগে গোট হৈ পিনে একগোট হৈ পিনে সমাধান ওলাব পাৰি। লগতে ধৰা কাৰোবাৰ কিবা সম অ অসুবিধা থাকিল সেই অসুবিধাৰ ধৰা যিবিলাক ধৰ সমাধান হওঁক বা কেনেকৈ সেই সমস্যাটো সমাধান কৰিব পাৰি তাৰ বিষয়ে মানে সকলো মানুহে সকলো পৰিয়ালৰ লোকে একগোট হৈ পেনে ধৰা এই বিষয়ে চিন্তা ভাৱনা কৰিব পাৰে কিন্তু যদি ধৰা তুমি নিজৰ লগতে ব্যস্ত হৈ থাকা তেতিয়া তোমাৰো যদি কিবা সমস্যা হৈছে সেই বিষয়ে তোমাৰ পৰিয়ালৰ মানুহে গম পাব নে এ তোমাৰ আহ বাকী মানে নিজৰ ধৰা তুমি যিটো সমস্যাত ভুগি আছে সেই সমস্যাত সমাধানটো বিচাৰি পোৱাত যথেষ্টখিনিত অ কঠিন হৈ পৰিব দিছো নে কি কোৱা।
হয় হয় তাকে একেবাৰে তুমি ঠিক কথাহে কৈছা। এই এনেকুৱা ধৰণৰে মানে আমি অকমান সময় হলেও যদি আমি আমাৰ পৰিয়ালবৰ্গৰ লগত যিখিনি সময় পাওঁ অকমান যদি দিনটোত চৌবিশ ঘণ্টা সময় যদি দুঘন্টা হলেও যদি একেলগে মানে বহি কথা পাতো বা এনেকৈ মাৰ বাৰ্তালাপ কৰো আদান প্ৰদান কৰো তেতিয়া মানে ভাবো বহু খিনিয়ে মানে ভাল হব। সেইটো মানে এ প্ৰয়োজন মানে এইটো আজিৰ দিনত সকলোতো ব্যস্ তই থাকে কিন্ত তাৰ মাজতে সেইখিনি সময় দিয়াটো অতিকৈ প্ৰয়োজন।
হয় এই সঁচা কথা সেইকাৰণে মই আজি কি ক ল যিহেতু মানে ধৰা আজি ৰবিবাৰ। আৰু মানে গোটেই দিন ধৰা তোমাৰ গোটেই সপ্তাহৰ গোটেই কেইটা বাৰত ধৰা আমি সকলোৱে ব্স্ত হৈ থাকো। সেইকাৰণে মই আজি মানে ভাবো যে অলপ পৰিয়ালৰ লগতে ফুৰিবলৈ যাওঁ। সেইকাৰণে মানে পৰিয়ালৰ লগত অলপ ওলাই গ'ল তেতিয়া মানে একেলগে
এই ফূৰ্তি কৰিলোঁ বা হয় এজন সিজনৰ কিছুমান হ। আহ কি? জানিব পাৰি দিয়াচোন আৰু লগতে একে লগে পৰিয়ালৰ মানুহৰ লগত
তাৰ মাত্ৰ অকমান মানে কমকৈ আহিছে।
শুনিছা?
এইবাৰ শুনিছো হয় ঠিকে আছে।
হয়, মানে তাকে কৈছোঁ যে পৰিয়ালৰ মানুহৰ লগত মানে ধৰা ফুৰিবলৈ গলে। তোমাৰ ধৰা যথেষ্ট খিনি আমাৰো অ নিজৰ মানে এ লাভ হয় বুলি মই ভাবো কাৰণ ধৰা আমাৰ নিজৰ ধৰা চিন্তা ভাৱনা থাকে। এ মগজুটো ধৰা ব্যস্ত হৈ থাকে ন, ত অলপমান ফুৰিবলৈ গ'লে। পৰিয়ালৰ মানুহৰ লগত বা সময় অতিবাহিত কৰে আমাৰ মগজুতটো সতেজ হৈ উঠে বা। আমাৰ আমি আমি যিখিনি ধৰা মানসিক চাপত ভূগি থাকোঁ সেইখিনিও ধৰা মই ভাবো যে অলপ অ মানে অ অলপ পৰিমাণে হলেও কমি
কমি যায়, ঠিকেই ঠিকেই একদম সঁচা কথা কৈছা তুমি, অ মানে তেওঁলোক। কৰো আনন্দ পাই দিয়াচোন ভাল লাগে তেওঁলোকৰো এনেকে এদিন মানে অ সপ্তাহত এদিনেই হওঁক বা মাহত এদিন হওঁক যদি ক'বালৈ ফুৰিবলৈ যোৱা বা একেলগে কৰ'বাত মানে চিনেমা চাবলৈ যোৱা বা কোনোবা মন্দিৰ দৰ্শন কৰিবলৈ যায় মানে তোমাৰ নিজৰ লগতে মানে তেওঁলোকৰো মানে মনবোৰ মানে আনন্দত আনন্দ তেওঁ আনন্দিত হৈ উঠে তাৰ লগত। তাতে তুমি কোৱা ধৰণে মানে কি অকমান হলেও মানে আন যি ধৰা কামত। পৰা তুমি মানসিক চাপত ভুগি আছা কামৰ প্ৰেচাৰ আছে। সেইবোৰৰ পৰা অকমান মানে আঁতৰি আহিবলৈ মানে তুমি পাৰিবা। তেনে কৰিলে খুব ভাল কথা সেইটো।
হয় একেবাৰে সঁচা কথা কাৰণ এ সেইকাৰণে মই ভাবো যে ধৰা পৰিয়ালৰ মানুহখিনিক বা নিজৰ বন্ধু বৰ্গক অলপ হলেও মানে আমি সময় দিয়াটো মানে অতি আৱশ্যক কাৰণ
ঠিকেই।
চোৱা তেওঁলোকেতো ধৰা দিনতো ব্যস্ত হৈ থাকে আমাৰ মা-দেউতা ধৰা দিনটো ব্যস্ত হৈ থাকে। ত মা-দেউতাও বা মা- দেউতা হওঁক বা ককা, আইতা তেওঁলোকেও যদি ধৰা নিজৰ লৰা-ছোৱালীৰ লগত বা আমাৰ লগত আহ মানে সময় যদি অহ মানে কি অলপ সময় যদি অতিবাহিত কৰিব পাৰে তেতিয়া ধৰা তেওঁলোকৰো মনটো ভাল লাগে দিয়াচোন। তেওঁলোকৰ ভাবে যে মোৰ ল'ৰা ছোৱালীৰ কাষত মানে মোৰ কাৰণে অলপ হ'লেও সময় আছে, মানে আজিকালি সময়ত কি হয় যে ল'ৰা -ছোৱালী বিলাকে তোমাৰ এই মাক-দেউতাক বিলাকৰ যেতিয়া বুঢ়া হৈ যাব তেওঁলোকে মানে বেছিভাগক মানে বৃদ্ধ আশ্ৰমলৈ পঠাই দিয়ে। বা নিজে চোৱা চিতা কৰিব নোৱাৰে বা নিজৰ হাতত সময় নাথাকে বুলি কৈ পিনে। এ তাৰ বিদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে কিন্তু তুমি ভাবাচোন এইটো কথা। যদি তোমাৰ এই। এ কি বুলি কয় মাক দেউতাকো যদি সেইটো কথা ভাবিলে হয় যে মোৰ হাতত সময় নাই মই ল নি। নিজৰ ল'ৰা ছোৱালীটোক মানে চোৱা চিতা কৰিব নোৱাৰো এতিয়া কাৰণে মানে। তাকে তেওঁলোকক এই হেৰিত পঠাই দিওঁ অ কি বুলি কয় চাইল্ড হোমত তাতে। আহ সৰু ল'ৰা ছোৱালী যত ৰাখি থয় হয় অনাথ আশ্ৰম তাতে সেনেকে। পঠাই দিও তাৰ পিছত আৰু যেতিয়া সময় হব তেতিয়া লৈ আহিম এনেকে যদি। ভাবিলে হয় তুমি ভাবাচোন। তেতিয়া বাৰু আমাৰ সমাজত সি মানে এটা পৰিস্থিতিৰ সৃষ্টি হ'লে হয়।
তাকেতো মানে তেওঁলোকে সেইটোৱেতো। এতিয়া তেওঁলোকে যি মানে ল'ৰা ছোৱালীৰ প্ৰতি মৰম চেনেহ মানে ইমান সৰুৰ পৰা তালি তুলি ডাঙৰ দীঘল। কৰি মাণে তেওঁলোকক। চোৱা চিতা কৰি ইমান ডাঙৰ কৰি মানে নিজৰ ভৰিত সক্ষম কৰি মানে। তুলিয়ে তোলে ডাঙৰ ডাঙৰ দীঘল কৰি কিন্তু তাৰ পিছত তেওঁলোকে মানে। এ কিয় জানো ইমান তেওঁলোকে মানে বৃদ্ধাশ্ৰমৰ বা এনেকুৱা কিছুমান ৰাজপথত। মানে ফুটপাথত থৈ আহা এনেকুৱা ধৰণৰ নিকৃষ্ট কাণ্ড কৰে। আৰু সেনেকুৱা কাণ্ড কৰা মানে মই বেছি দেখিছো। বেছিভাগেই মানে ধৰা ভাল ধনী ঘৰৰ। মানে ইঞ্জিনিয়াৰ ডক্তৰ তেনেকুৱা ধৰণৰ মানে পদবীৰ লোকসকলে মানে সেনেকুৱা ধৰণৰ। কাম কৰে যিবোৰ মানে তেওঁলোকৰ মানে একেবাৰে নিকৃষ্ট কাণ্ড এইবোৰ মানে।
সঁচাকে মানে তেওঁলোকৰ হাততো পইচা থাকে তথাপিও মানে। তেওঁলোকে এনেধৰণৰ কাম বিলাক কথা কৰে বা। তোমাৰ ধৰা কি মই এটা কথা বুজি নাপাও যে এজন মানুহ। কিমান বিজি হ'ব পাৰে এটা এদিনত মানে এটা দিনত তুমি ভাবাচোন। ঠিক আছে বাৰু গোটেই দিনটো মানে ব ব্যস্ত আছে সেইটো মানিছো। কিন্তু ধৰা ৰাতি তোমাৰ তেওঁলোকেটো ঘৰতে থাকে। ঘৰত থকাৰ পিছতো অলপমান সময় দিব লাগে! বেছি নহয়, তোমাৰ আধা ঘন্টাই সময় দিয়া! তেতিয়া ধৰা তোমাৰ আমাৰ পৰিয়ালৰ মানুহখিনিকো ভাল লাগিব যে এম। এ, এ যে মোৰ ল'ৰা ছোৱালীৰ ওচৰত মোৰ কাৰণে অলপ সময় আছে বা এই। ধৰা পৰিয়ালৰ আজিকালি চাবাচোন আমি য। মই মানে তোমাৰ কেইদিনমান আগতে উম শুনিছিলোঁ, যে এই। সৰু ল'ৰা, ল'ৰা আছিল নে ছোৱালী আছিল ভালকে মোৰ মনত নাই। এ কি হৈছিলে তোমাৰ এ এই সৰু থাকোতে তেওঁলোকে মানে কি কিবা সমস্যাত। ভূগি আছিল মানসিক চাপত। ত' ভুগি থাকোঁতে কি হল, তেওঁলোকে মাক দেউতাকে সময় দিব পৰা নাই নিজৰ কামত বেছ। ত, হৈ আছে! ব্যস্ত হৈ আছে, মানে দিনত কামত গুচি যায়! ৰাতি অহাৰ পিছত মানে ধৰা খোৱা লোৱা বনাই মেলি সেনেকে ভাগৰি ভাগৰ। ত মানে তেওঁলোকে মানে নিজৰ ল'ৰা ছোৱালী খিনিকো সময় দিব নোৱাৰে! তাৰপিছত সেনেকে মানসিক চাপত ভুগি থাকোতে কি হ'ল মানে শেষত মানে তেওঁলোকে এ। যথেষ্টখিনি মান মানসিক চাপৰ অহাৰ পিছত যথেষ্টখিনি তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল! আ পিছত হে। মানে অ মাক দেউতাকে গম পালে যে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত এনেকে। এনে ধৰণৰ ঘটনা ঘটি আছিল। তুমি ভাবাচোন কেনেকুৱা ধৰণৰ পৰিস্থিতি মানে আজিকালি উৎপন্ন হৈ গৈছে।
তাকেইতো মানে সেইবাবে আৰু মানে সকলোৱে মানে কম বেছি পৰিমণে হ'লেও। অকমান কাম কাজ বোৰ কমাই হ'লেও মানে তেওঁলোকে। সময় দিয়াটো অতিকেই প্ৰয়োজন বাৰু আজি। ভালেই লাগিল তোমাৰ লগত এই বিষয়ে আলোচনা কৰি।
তাকে মোৰো যথেষ্টখিনি ভাল ঠিক আছে বাৰু। আজিলৈ সামৰিছোঁ! হয়!